হেল্ল'। হেল্ল' অঁ কোৱা। আহ আ আ, অ শুনিছো।
কি কৰিছা?
ঠু ও ও ঠু ও ও, এ এতিয়া এনে ঘৰতে কাম অলপ কৰি আছিলো।
অ অ, খোৱা-বোৱাৰ যোগাৰ কৰিছা নেকি?
খোৱা-বোৱা এতিয়া নাই কৰা লাহেকে কৰিম আৰু এতিয়াতো টাইমে হোৱা নাই।
অঁ অ অ অ অ।
ইমান বাজি আছে যে কিবা হৈছে নেকি?
ঘৰৰ কাম চলি আছে। আগফালে যে
অ অ অ অ, অঁ অ হয় নি।
অঁ অ মিস্ত্ৰীয়ে কাম লাগি আছে কাৰণে মানে শব্দবোৰ আহিছে।
অঁ অ অ অ অ। তাৰপিছত তুমি কিবা খালা নে?
দাইল-ভাত উম উ। মই ৰাতিপুৱা এনে চাহ একাপ খালো বিস্কুটৰ লগত। মা। এতিয়া খোৱা নাই আৰু একেবাৰে ৰাতিয়ে খাম আৰু এতিয়া নাখাওঁ আৰু।
উম তাকে মইও দিনত। কিবা কিবি খাই ল'লোঁ নহয়, এতিয়া আৰু ভোক নাই।
অ', অ'।
আৰু কোৱা। ৰাতি আহাৰ কি বনাবা?
ৰাতি তাকে, ৰাতি হ'লেহে গম পাম আৰু কি বনাম আছে কিবা কিবি চব্জি অলপ।
আহ, তুমি গাহৰি মাংস খোৱা?
লাগিব।
অ' অ' দিনা লগাই। গাহৰি, গাহৰি মাংস খোৱা?
অ', খাওঁ ভালে পাওঁ মই।
অ', অ', মইও খাওঁ। বাৰু, খাওঁ ভালেই পাওঁ।
অ'।
আমাৰ তাততো গাহৰি মানে, গাহৰিয়ে মেইন মানে গাহৰিটোৱে চলে।
অ'। গাহৰি মেইন।
উম।
অ'
ওচৰতে কাম লাগি আছে তুমি অলপ আঁতৰি লোৱাচোন।
অ', ৰবা ৰবা গৈছো।
তাৰপাছত? অ', কোৱা তাৰপাছত।
অ', এতিয়া শুনিছা?
অ', অ' শুনিছোঁ।
অ'। কি কওঁ আৰু, আজিৰ দিনটো এনেকে ঘৰৰ পৰা আহিলো ডিউটিলে তাৰপিছত ডিউটিত নিজৰ কৰিবলগীয়া কাম খিনি কৰিলো। তাৰপিছত আৰু এয়াই, সামৰণি মাৰিলো তোমাৰ লগত এ তিয়া কথা পাতিছো, তাৰপিছত ঘৰলে যাম আৰু লাহেকে। ঘৰত গৈ আকৌ ঘৰত নিজৰ কৰিবলগীয়া কাম খিনি থাকেই।
আবেলি খোজ কাঢ়িব যোৱা নাই?
আবেলি খোজ কাঢ়িব, আজিকালি জোৱা নহয়েই আগতে
হা হা?
ালি যোৱা নহয়েই আগতে গৈছিলো বোলো।
অ'।
আজিকালি নাযাওঁৱেই।
অ', যাব লাগে মানে খোজ কাঢ়িলে মন বোৰ ভাল লাগি থাকে আৰু স্বাস্থ্যতোও অলপ ঠিকে থাকে।
সেইটো হ'য়, মানে অকলে ভাল নালাগে জানা, লগত মানে লগ এজনী হ'লে ভাল লাগে আৰু। গৈ কানে-
উম উম উম উম। সেইটো হয়।
অঁ' অকলেই মানে আমাৰ সেইপিনে মানে লগ নাই ন মোৰ অকলে থাক- কো হেই অকলে যোৱা হয়।
অঁ' মই যাওঁ মাজে সময়ে, কেতিয়াবা- ঘৰতে থাকি আমনি লাগে ন বৰিং হৈ যাওঁ। তেতিয়া মানে ওলাই যাওঁ অলপ। হেল্লৌ'। হেল্লৌ' হেল্লৌ' শুনিছা?
হেল্লৌ'
অঁ' শুনাই নাছিলো মই, শুনিছা?
অঁ' এতিয়া শুনিছো কি হৈছিল জানো এই মাজ নেটৱৰ্কতটো বৰ ডিষ্টাৰ্ব দিছে জানা। মাজে মাজে।
অঁ' নে- অঁ' আজিকালি নেটৱৰ্কটো ইমান ডিষ্টাৰ্ব দিয়ে।
অ সেইটোৱে ভালকে মানে কথা এষাৰো পাতিব নোৱাৰো।
অঁ'
আৰু কোৱা। বাকী কোৱা আজি কিবা এটা বিষয় লৈ কেনে আলোচনা কৰো তোমাৰ লগত।
কি আলোচনা কৰিম বাৰু?
এইবোৰ যে এইবোৰ যে আজিকালি খুব যে দেখি আছাই নহয়। এইবোৰ মানে কিছুমান- সৰু সৰু ছোৱালী নাবালিক- ছোৱালীবোৰ যিবোৰ উঠি আহিছে বেছিভাগ ক্লাছ ছেভেন, ছিক্স- চৰ, এইটৰ ইমান মানে এইবো- কিছুমানৰ বেয়া চকু ক'তো অকলে ওলাই যাব নোৱাৰি। টিউচন যাব নোৱাৰি, স্কুল যাব নোৱাৰি, নিউজত পাই চাই চাগে ন কিমান ঘট- ঘটনা হৈ আছে।
অ' পায়ে থাকো মাজে মাজে।
অঁ' মোৰ বহুত বেয়া লাগে জানা বহুত দুখ লাগে মানে। মানে এনেকুৱা হৈছে ন, ইমান সৰু সৰু ছোৱালীয়ে নিজৰ মৰজিত- তেহেঁতি ক'তো ওলাই যাবও নোৱাৰি। ডাঙৰ খিনিতো ডাঙৰে বাৰু উঠি আহা সৰু ল'ৰা ছোৱালী- সেইখিনিও মানে কোনো মানে মানে এইটো মানে- ছেফটি বোলা বস্তু নাই মানে আজিকালি, যেনেকুৱা দিন কাল আহিছে। তুমি এতিয়া ঘৰত, এতিয়া মই ডিউটিলে আহো হাঁ- ঘৰত মোৰ ছোৱালীজনী থৈ আহোঁ। মাঁ থাকেই তাইক চাবলে হ'লো মানে ভয় এটা আহি থাকে মনত কিবা- হৈছে নেকি। মানে সৰু মানে মানে আজিকালি কি হৈছে সৰু বাতচ্ছাৰ পৰা মানে ডাঙৰ লক- মানে বৃদ্ধ লকে মানে বহুত- মানে ভয় হৈছে অকলে ওলাব নোৱাৰি, এতিয়া আমি আগত- আগৰ দিন বেলেগ আছিলে, আগতে আমাৰ মাহেঁতি অকলে বজাৰ খাট কৰি- কেণে ঘৰলৈ আহিছিলে। আজিকালি এনেকুৱা দিন হৈছে, অকলে ক'তো যাব নোৱাৰি। বজাৰলে গলো লগত এজন লগ লাগিবই। সাধাৰণ দোকান এখনত গলেও লগ এজন লাগিবই মানে, একো মানে চেফ টি বোলা বস্তুে নহয়ছে জানা ইমান ভয় ল গা হৈছে আৰু পিছলে চাগে কি হব।
তাকেতো ইমান সৰু ছোৱালী তিনি বছ ছৰীয়া চাৰি বছৰীয়া এনেকুৱা ছোৱালী পুৰাই মানে সেনেকুৱা বলি হবলগীয়া হৈছে।
সেয়াই বেয়ায়ো লাগে, এতিয়া কি ক'ম মানে সমাজখন মানে কোনটো গতিত আগবাঢ়িছে মানে ধৰিবই পৰা নাই মানুহবোৰক হৈছে কি? ইমান মানে ইমান তললৈ মানে মানুহ কেনেকে নামিব পাৰে, মানে ভাবিলেও আচৰিত লাগে জানা।
তাকে তাকে কমাইে মই এইটোৱে ভাবো দেই। মানুহৰ মানে যে মানুহক প্ৰতি মানৱতা বোলা বস্তুবোৰ হেৰাই গৈছে আৰু।
হয় সেইয়াই, মানে এইবোৰ এইবোৰ কেতিয়া সমাধান হ'ব। কেতিয়া ভাল হ'ব ঠিক হ'ব সেইটো ভাবি থাকোঁ।
নিজেও চোৱা নহয়। এতিয়া আমি ডাঙৰ হ'লো, নিজেও দেখোন ওলাই গ'লে মানে অলপ এ অ আনকমফৰ্টেবল ফিল হয়, হয় নাই। অকলে যদি ওলাই যোৱা হয়।
মোৰ লগত এটা ঘটনা হৈছিল হা, তোমাক কওঁ আজি অঁ। মোৰ নিজৰ লগত হৈছিল ঘটনাটো, আজি মানে ধৰি লোৱা তোমাৰ দুবছৰৰ কথা দেই, অঁ দুবছৰ পিছৰ কথা। মানে যোনজনী মানে নন মোৰ মানে নন্দাজনী
অঁ।
অঁ, তাই মানে প্ৰেগনেনচি টাইম তাই মানে যেতিয়া প্ৰেগনেনচি মান ডেলীভাৰী টাইমত মানে ইয়াত মানে হস্পিটেলত মানে আজি ডেট দিছে আৰু, আমাক ড ক্টৰে তু মানে মা আৰু মোৰ মানুহজন আগতীয়াকে ৰাতিপা আহিলে। তাইতো এদিনৰ আগতে এডমিট হ'ব লাগে ন' আজিকালি, এইবোৰ ক্ষেত্ৰত।
অঁ।
মোক ফোন কৰিলে ৰাতিপুৱা মায়ে যে বস্তু কেই কেইটামান ঘৰৰ পৰা আৰু আনিব লাগে বুলি।
শুনিছা ন?
অঁ শুনি আছোঁ কোৱা।
অঁ বস্তু আনিব লাগে বুলি মোক ফোন কৰিলে মায়ে। তাৰপিছত মই মানে অকলেই লগ নাই আৰু কোনো। অকলেই মানে বস্তু ল
হা হা মাতো অহা নাই তোমাৰ ভালকে।
হেল্ল
অঁ, এতিয়া শুনিছোঁ কোৱা। হেল্ল, হেল্ল। অঁ এতিয়া শুনিছোঁ কোৱা। মাজে মাজে কি হয় জানো, গৈ থাকে মাতটো।
এই নেটৱৰ্কটো প্ৰব্লেম দিছে। তাৰপিছত মই মানে অকলে মানে বস্তুখিনি লৈ
অ, তাৰ পাছত
মোৰ কি হৈছে জানা? অ শুনিছানে?
অ এতিয়া শুনিছোঁ আকৌ।
অ তাৰপিছ, অ মই বস্তুখিনি লৈ অট অট এখনত আহি থাকোঁতে, তো অটতে মানে এজন মানে, মই অকলে বহিছোঁ। মাজৰ চিট থাকে যে অটোখনত, তাত মই অক লে বহিছো, আগফালে ড্ৰাইভাৰজন বহিছে, তাৰ পাছত এজন মানুহ উঠিলে হা! তেখেতো ক'ৰবাত যাব চাগে। তাৰপিছত তুমি জানা, মানুহজন মানে মোক মানে বহুত দেৰি মানে লক্ষ্য কৰি চাই আছে তেখেতে। মই মানে বস্তু লক্ষ্য কৰি ছো, তেখেতে চাই আছে মোক। তাৰ পিছত মইতো মানে জল্দি পাবগে লাগে। কাৰণ ভন্টিৰ এনেকুৱা হৈছে ন। আৰু বস্তুখিনি মই দিবগে লাগে, ৰখি আছে মোৰ কাৰণে তাত। কাপোৰ-কানি কিছুমান লৈ গৈছোঁ মই। লাগে ন এইবোৰ ক্ষেত্ৰত। ত' মানুহজনে মানে মানে অটোখনত আমি অকল দুজন মানুহ। পিছৰ চিট মাজৰ চিটখন যোনখন থাকে যে। চাৰিজন মানুহ বহিব পাৰে যে। সেইখনত মানে আমি অকল দুজন মানুহ বহিছো। তেখেত মানে ইমান ডাঙৰ চিট খনত জেগা নাপায় তেখেতে আহি, একদম মোৰ, মানে একদম গাত কিনাৰতে লাগি বহিছে।
হয়নি!
অ, তাৰপিছতে চাপি-চাপি আহি আছে। চাপি-চাপি তেওঁ আহি আছে, তেওঁক মই তিনিবাৰমান ক'লো, দাদা আপুনি অকণমান আঁতৰি কেনে বহকচোন। অকমান আঁতৰি কেনে বহকচোন। মানে ৰাস্তা-ঘাটবোৰ আমাৰ বেয়া ন। তাত মানে, গাত মানে লাগি যোৱা লিখা হৈছে তো মই বাৰ বাৰ কৈছোঁ। তেখেতে মানে কথাটো মোৰ একো গুৰুত্ব নিদিয়ে। তেখেতে বাচ্ অকল মোক লক্ষ্য কৰে আৰু চাপি চাপি আহি আছে। এটা সময়ত মানে মোৰ ধৈৰ্য অ ধৈৰ্য্য সীমা পাৰ হৈ গ'ল। তাৰ পিছত মানে মই কি কৰিলোঁ, আমাৰ মানে এইডোখৰ তাতে যে আমি যে য'ত মানে তিনিচুকীয়া মানে এই পিপলজোপাৰ ওচৰত য'ত মানে আমি যে, এ আমি ইয়ালে আহো যে বৰঠ ঠাকুৰ নাচিং যোৱা এই ৰাস্তাটোৰ গেলাপুখুৰী ৰোদটোপিনে যোৱা ৰাস্তাটোতে যে।
অ।
তাতে অটোখন ৰখালো। ৰখাই কিণে অ ৰখাইকিণে মই দাদাজনক ক'লো, দাদা মই আপোনাৰ ছোৱালী বয়সৰ হয়। বয়সস্থ তেখেত। এজন বয়সস্ স্থ মানে উম মানে মোৰ দেউতা বয়সৰ হ'ব। তাৰপাছত মই ক'লো দাদা, আপুনি যে মোক এ অ, এনেকে যে কাষ চাপি আহিছে, মই আপোনাক কেইবাৰ ক'লো আঁতৰি কেণে বহক। তো মই এ নিজে মানে মই কিবা পাইছো ন, অসুবিধা পাইছোঁ তো আপুনি বুজিব লাগে। গে যে মাইকী মানুহ এজনীয়ে কৈ আছে। ত' আপুনি আঁতৰি কেনে বহিব লাগে। আপুনি কিয় ওচৰ চাপি চাপি বহিছে? অটোখনতো আৰু বেলেগ মানুহ নাই, আমি দুজন মানুহ এখন ডাঙৰ অটো--' সেইখনত কমেও দহজন মানুহ বহে। ত' আপুনি মতা মানুহ এজন হয় বেলেগতো বহিব পাৰে। বহিছে বহিছে আঁতৰি বহক। কিয় এনেকে বহিছে? কিয় এইবোৰ অভদ্ৰামী? সেনেকে ক'লো তেখেতক।
ইমান মানে ইমান তলত পৰি যোৱা মানুহ কিছুমান দেখিছোঁ তাৰপিছত ড্ৰাইভাৰজনকো কৈছোঁ আপুনি অথনিৰ পৰা দেখি আছে মই কথা কেষাৰ কওঁতে আপুনি এজন মানুহ কিয় মানে এইটো কথা যে কোৱা নাই যে হয়। আপুনি ছোৱালীজনীয়ে মানা কৰিছেতো আপুনি আঁতৰিব কিয় তেনেকে মানে অভদ্ৰামী কৰি আছে। তাৰপিছত মোৰ মানে